হেল্ল'।
অহ, কি কৰি আছিলি এই?
অহ, আছোঁ ৰ' এনেই।
ইমান দেৰি লাগে তোৰ ৰিচিব কৰোতে।
লগে লগে কৰছো দেখোন।
অহ, মই এনেই সোধছো।
অহ, এ নাই মোবাইলটো অলপ হেং মা হেং মাৰেই না, এ সেই হৈছে বেয়া হৈছে।
বেয়া হৈছিল নেকি?
উম
উম ভাত খালি না নাই
খালোৰ ভাত
কিহেদি খালি
তৰ মাতো কিন্তু বাজি বাজি আহি আছে
বোলো কি হেদি খালি ভাত
উম মাংস দি খালো ৰ
অ এতিয়া আহিছি ভালকে
অ অ
উম অ তহদি খালি নেকি
মাংস দি খালো ৰ
অ ময়ো ময়ো এই এনেকে দালি চব্জি এনেকে কিবা কিবি আছে তেল তাকে খালোঁ ধোনটো বনালোঁ কি বনাবি যিহে গৰম নিচি এই এই গৰমত একদম ভাত আঞ্জা বনাওতে একদম কিবা লাগি যায় এই গৰমত
তাকাই তো এ এই গৰমত ৰাতিয়ে ভাত বনাই থৈ ফালে ৰাতিপুৱা ৰাতি পানী ঢালি থৈ দি পেলাই এনকে খাব লাগে দালি বতি পেললে
তাকে কৰিব লাগিব ৰ আজিৰ পৰা এনকে ৰাতি ভাতটো বনাই কিনে পানীডাল থৈ দিম পানী পানী ঢালি কেনে এনকে দালি চালি বতিি কেনে বা কিবা চাটনি এখন বন তিঁহ চিঁহ কাটি
উম
একে খাব লাগিব ইমান গৰমত নৰা এনকে একদম ভাত চাত বনাব কাৰণে
অ সংক খাব লাগে
ৰ কামত যোৱাৰ দিনা ধৰ কামত গলো
অ
ৰাতিপুৱা উঠিলো
অ
ৰাতিপুৱা উঠি কেনে গা পা ধুই ধুনীয়াকে নিজৰ কাম চাম খিনি কৰি একদম ঘৰ চচ চাফা কৰি চব খিনি কৰি মেলি কেনে অ ভাত আঞ্জা বনালো
অ
ভাত আঞ্জা খানি বনে টিফিন লৈ যায় তাতে ইমান গৰমত ভাত চাত বনালেকিতো দেৰি হৈ যায়
উম
সহঁতে ভাত চাত বনাই টিফিন চিফিন সেই কৰা লেগি তোৰ যাই কিনে গৰমত তাতে কাম কৰ কাম কৰি কিনে আহা ৰাতি আহি কেনে আকৌ গা পা ধুই ধুই কেনে সেই বাচন চাচন চান ধুই দিনৰ ভাত আনটাা থাকিলে থাকিল নাথাকিলো তোৰ মেকাই ওলে যায়
অ
নকৰা লাগি সেই মাখান গেল এনাই
হা
আৰু একবাৰ বোলো মেকালে গিললে সি মেখা গেলা নাই
অ ভাত লৈ যাব লাগে বাকী ভাজা আৰু ভাত লৈ যাব লাগে আঞজা চ আঞ্জা তাইতে ক'বাৰ পৰা হোটেলৰ পৰা লব লাগে
এ এইগিলা নিলিও মেকাাৱলে যায়
অ
সেইবিলাক মেকালে যায় তাৰ পিছত নি কেনে ধুনীয়াকে আহি কেনে আৰু এই গৰমে গৰমে বনো বনে মেলি কেনে এক মস্ত কষ্ট একদম প নৰি এইগিলা গৰমত যিটো লেভেলৰে গৰম দিছেি বাপৰে বা
উম
হাতাৰ নাক গৰম দিছে
তাকেটো ৰ, গাছডালো আমাৰ অ'
অ', এই, এই গৰমত ভাত আঞ্জা বনোৱা বাপৰে বাপ। একদম অনিচ্ছা লাগি যায়।
উম। কি কৰ্বি আৰু উপায় নাই, গৰমটোতো দিবই পৰবই আৰ মানুহ ঠাণ্ডাৰ দিন পল্লিও প্ৰব্লেম, ঠাণ্ডা, গৰম পল্লিও প্ৰব্লেম।
অ'।
মানুহ চবতে প্ৰব্লেম হয়।
তাকেতো এ, এই একদম, এই গৰমত নৰি দে আৰ একদম। মাথা চাথা গৰম হৈ যায়।
তাকেতো।
যি গৰম দিছি, বাপৰে বাপ। তাকে চাওঁ ৰ', একবাৰ। ইটা গধলাল লেগি যদি তলত ঠাণ্ডা ঠাণ্ডা পৰে, অলপমান উলে যাম। উলে যাই কিবা খাম।
অ', বতৰটো। ঘিৰ, ঘিৰ, ঘিৰ, ঘিৰকে আছে, কিন্তু বৰষুণ বা আহে না নাহে।
অ', আমাৰ ঘৰৰ কাম কৰা কথা আছিল বোলে এ, মানুহে আইছি না নায়?
আহাই নাই ৰ', আহিম বুলি নাহিলে দেখোন আজি।
অ', বস্তু, বস্তু চস্তু পেলোৱা হ'ল।
বস্তু পেলোৱা হ'ল। অকল এ ইটা আনবা আছে। ইটাৰ মা আনা মানুহটোৰো বোলে বেমাৰ হৈছি, সেইকাৰণে, কালিও নানিল আজিও নানিল, ইতা আ কালি আনিম বুলি কৈছি। কিবা কৰে অহাকালি আৰু।
অ'। অ', আহা কালিল লেগি হে আনিব।
অ',
অ', পইচা চইচা দিছিল না নাই মাই?
দিছি।
পইচা গোটেখিনি দিছি।
উ, দিছি গোটেখিনি।
অ', দিয়াৰ পিছত ইটা, ইটা আকৌ কিতিয়া ঠিক নাই।
উম, ইটা আৰু কিটা আানি ঠিক
কলিয়ে বেয়াই, সোনকালতে আনবা লাগে, কাম খিনি কৰবা লাগে। হয় না নহয়?
তাকতো এ।
ত', পাকঘৰটোও চাগে বেয়া হৈ গৈছি।
বেয়া হৈ গেইছি।
অ'। কৰিলি এইবাৰ একেলগে কৰলিয়ে হ'ল, গম পাইছা না নাই, অলপ অলপকে ই। বাকী তো ৰোড চোদ খিনি পেললাক না নাই? হা? কি কৈছা?
পইচা চইচা তে দি থাকবি বোলো।
অ', দিবা লাগব' ৰহ, দিলিহে এটা সোনকালতে হ'ব।
অ', অ'।
নহ'লি আৰু হওঁতে হওঁতে আকৌ বাৰ বাজি যাব।
তাকেতো।
উম, উম। তাকে, অ', সেই কি, বাইদেউ হাত টিউচন নাহে আজি।
কি, বা, ফোন চোন কৰা নাই ৰ', তাইক।
ফোন চোন কৰা নাই!
ওহ।
অ', তাকে মই মই দীপৰা একবাৰ এনেই ফোন ফোন মাৰি চালোঁ, বোলো, গুনু কি কৰি আছে। অ', কি আছিল? ভাত চাত খাই বোলে ধুনীয়াকে গা পা ধুই কেনে ভাত চাত খালা, ভাত চাত খাই আছে গৰমৰ নম বোলো ক'ৰবাত যাবি নে নাই, তহঁতৰ দেখোন শ্বিলং যোৱাৰ কথা আছিল নাজা নেকি, তাৰপিছত দেখোন ক'লাক বোলে চাওঁ ৰহ ভিনদেউৰে কি কৰে কিতাকলেকে যায়। এইটাকলেকে বোলে সেহতঁৰ বোলে ঠিকে নাই বোলে যাবা।
অ', অ'।
হয়, যাবা লাগে তাতে হয়, নে নহয় ইমান গৰম দি আছে গৰমত গ'লেহ আৰু তাতে কি ধুনীয়াকে শ্বিলংৰ ফালে অলপমান ঠাণ্ডা, ঠাণ্ডা পৰিচি চাগে।
অহ, যাবা লাগে তো।
শ্বিলঙৰ ফালে যাহ, ধুনীয়াকে অলপমান ফুৰি চুৰি আহ।
কি বা কৰে এতিয়া?
উম।
যায়নে নাযায় বা?
উম। সুধবি চোন গধলালেকি যদি আহে, তেতিয়াহ'লে সুধবিচোন যায় না নাযায় কিবা কৰে বহু এইচোন যাম, যামকে আছে ইমান দিনে যাবাই নাম লোৱা নাই।
সুধিম ৰহ, সুধিছিলোঁ সেইদিনাখনে সেনেকে কৈছি। এ, ঠিকেই হোৱা নাই ৰ' কোন তাৰিখে যাওঁ বুলি কৈছি।
উম, সিহঁতৰ কি সৰু ভিনদেউহতৰ কি বাইদেউহত নাহে, না গাঁৱত গেছি?
নাই, বাবুতোৰ বোলে পৰীক্ষা চলি আছে।
কি গৰমৰ বন্ধতো পৰীক্ষা চলেহে?
অ', সোমবাৰৰ পৰা বোলে ষ্টাৰ্টছ হৈছে এ।
উম, এনে কয় নেকি এইগিলাখান!
নহয়, সঁচাকয়ে।
গৰমৰ বন্ধতটো পৰীক্ষা হয়!
অ', কিছুমানৰ সেনেকুৱাকে দেৰিকে পাতে না আৰু দেৰিক লে কি গৰম বন্ধ দেই।
অ'।
উম।
এই এতিয়া গৰমৰ বন্ধ কি ধুনিয়াকে ফুুৰবা চুৰবা যাবা লাগে, এতিয়া গৰমৰ বন্ধ দিলে আহিম বুলি কৈ
আহিব গ'লে আহ এতিয়া আগে আহি পেলাই যাব গ'লে মাকত
হয় নেকি?
উম।
উম।
আগে এতিয়া আহিব, তাৰেপিছত যাব বোলে।
অ', আগে মানে ইয়াতে আহিব, আহি কিনে কেইদিনমান থাকিব তাৰপিছত মাক যাব।
কেদিনৰ মানে একদিন বা দুদিন থাকিব আৰু!
অ', সৰু ভিনদতো আহিব নাকি?
আহে নে নাহে সোধা নাই মই, কালি জেঠীমাই কৈছিল সিহঁতে কিবা কোনবা আহে, কোনে নাহে গম নাপাওঁ ৰহ।
অ'। অ', জেঠীমা হাতৰ সেয়া কি আছিল বাইদেউহত আহিব বুলি কৈছিল দেখোন নাহে?
পইচা হ'লে আনবা যাব নেকি? পইচা এতিয়া নাই বোলে বৰ্তমান, দৰমহা পালে আনবা যাব চাগে।
অ', আনবা যাবা লাগিব, সিহঁতে নিজে নাহে মানে?
নিজে নোৱাৰে না আহিবা দুওটা বেঙা।
অ', সেইটোও হয়, দে চোন দে, আনবা যাবা লাগে সেনে হেন মানুহক।
অ'।
এতিয়া কবা নোৱাৰ নামফেদি ক'ত নামিম কি কৰিম ক'ত উঠিম ক'ত সেই কৰিম বুলি।
অ'
তাৰমানে আৰু ৰান্ধবে গিললে কেনেকে হ'ব এতিয়া সিহঁতৰ মানুহে থবা নাহে না। লৈ নাহে সেইকাৰণে।
আনবাৰও যাব লাগিব থবাও যাব লাগিব।
আনবাওঁ যাব লাগিব থবাও যাব লাগিব জেঠি মাৰ থবা যাব আনবাওঁ যাব কিজানি নাই কি বা কৰে।
অ', কিনিব জনিবা নাযায়।
ভিন্দ আৰু ক'ত যাব ডিউটিয়ে আছে ভিনন্দৰ
ভিনন্দ হঁতৰ গৰমৰ বন্ধ দিয়া নাই।
নাই এতিয়া বলেৰ ইটাৰ লেকি
উম।
ছয় তাৰিখৰ পিছতহে দিব
কেতিয়া পিছত
ছয় তাৰিখৰ পিছত দিব নেকি।
বাপ পাঐ বহুত দিন আছে দেখুনে নদিন মানে চাত দিনে আছে আৰু।
আহ কি বা কৰে। কিন্তুৰ বেমাৰে হৈ থাকে ন ক'ত আৰু জানো গাড়ীও নাই।
অ', বেমাৰ ভালে পোৱা নাই নেকি।
নাই।
মেডিকেলত দেখুৱা বুলি কৈছিলো দেখনে ইমান দিন লাগে না।
দেখ ভালেই বনাই দেখোন তথাপিও।
অ'।
খাওঁৰ। কি কৰোবাৰ বৌৰে সঁতৰ বোলে এনেকে মাকৰ বোলে বেমাৰ তাকে। ভাত খানৰ বোলে বেমাৰ হৈ আছে এতিয়া আৰু সোমবাৰ মানে আৰু যাব নেকি দেখাবা কাৰণে। বেজি চেজি ল'বা কাৰণে তাকে ফৰ্ম ফৰ্ম কৰি কিনে ক'লাক।
অ'
তাকে মই বোলো যাবা ভালকে দেখে চাকে আহবা কাৰণ দেখে চাকে অহাটো ভাল হৈ না নহয়। কাৰণ পিছত যদি আকৌ যদি বেছি হৈ যায়।
দিগদাৰ হব না।
উম সেইকাৰণে মই কৈছো সোনকালতে দেখি এইবাৰ কষ্ট চষ্ট বোলে কবা হাগ দিছি থানৰ বিষত বোলে থাকিবা নোৱাৰে
আহ, কষ্ট হয় না এই যে, কিবা কিবি বনাই থাকে ঘৰত।
অ'
দোকানৰ কাৰণে
চবৰে বেমাৰে চবৰে বেমাৰ হৈছে। এইটো এই এইগিলাখান আৰু জ্বৰ তৰ হৈ আছে গৰম ন গৰমৰ কাৰণে এইগিলা বেমাৰ আজাৰ গিলা আহিচে
উম এয় কছিল গলে বুৰাতৰ মাকে
হা
বহঁতৰ মাকে পৰিছিল পঢ়াৰ কাৰণে বিষ হৈ হৈছে বোলে হাতত
অ', সেই মানে পৰি কিনে হৈছে নেকি?
পচি বোলে পৰি পেলাই দুখ পাইছে পাকাত পৰি।
অ', ঐ মানে পৰি কিনেহে হৈছে।
অ', পানী পৰি আছিল বোলে মৰিজাত।
অ'
কৰি থাকতে গলে এ ওজত খাইছে ত আহি
ভাল পাব্
অফাত চফাত খালে পা অ' দে তে।
অঁ।
ব